অঁ শুনিছোঁ শুনিছোঁ।
বুজি পাইছ নহ ভালকে।
অঁ পাইছোঁ পাইছোঁ। ভাত চাত খালি
ভাত চাত যে খালোঁ দেই, তই
এতিয়া খালোঁ খালোঁ গুৱাহাটী আছ নে তিনিচুকীয়াত-
সদিয়াত আছো আক কাম হলে মানে তিনিচুকীয়ালৈ যাম।
অ আহিলি।
অহ। বস্তু স্পষ্টকে গৈছাই।
হেল্ল'। হেল্ল'। অহ শুনিছ অহ।
কি ক'বা আৰু নেটৱৰ্ক প্ৰব্লেম।
আহ কেইটা বজাত পালেহি।
চাৰিটা বজাত।
হা হা।
চাৰিটা বজাত পালোঁহি।
অহ অহ এতিয়া ঘৰতে।
তহঁতি তহঁতি কেইটা বজাত পালিহি।
আমি কিমান দুটা কিমানত পালোঁহি।
এ বাইকত বেছি সময় নালাগেইচোন।
ডেৰ ঘণ্টা লাগিব। টোপনি ধৰিছেগে আও। কি চব্জি খালি ভাত। হেল্ল'।
হেল্ল' হেল্ল'। হয়। হেল্ল'।